হেল্ল'!
কৈ যোৱা মই শুনি আছো কৈ যোৱা, কিবা কবা নে?
হয়, হয় কি কৰি আছে।
মই এনে শুনি বহি আছিলো।
হয়, হয়। আপুনি কিবা কম বুলি কৈছিলে নহয় অথনি মানে কিবা পৰিৱেশৰ ওপৰত নে কিবা হেৰি বিষয়ৰ ওপৰত কৰিম বুলি কৈছিলে টো।
অ' মই মানে কি ক'ব বিচাৰিছিলো জানা। মানে গুৱাহাটীলৈ যে আমি যে গৈছিলোঁ আমি যে শৰাইঘাটলৈ গৈছিলো, শৰাইঘাটলৈ যাওঁতে মানে আমি বিভিন্ন বস্তু দেখা পালো যে শৰাইঘাট দলংখনত যে লপীয়া সেইটো বিষয়ে মানে তোমাৰ ল'ৰা ছোৱালী কেইটাই মোক সুধি আছিল যে, কৈছে যে আৰু
হয়।
মামি, তুমি যেতিয়া যাবা যেতিয়া শৰাইঘাট দলঙলৈ যদি যোৱা মোক কবাচোন, আম তুমি কি কি দেখিলা ক'বাচোন শৰাইঘাট দলঙৰ যে দুকলপীয়া যে আছে, আমাৰচোন আমাৰ মা-দেউতাহঁতে নিম বুলি কৈছে, এতিয়ালৈকে নিয়া নাই সেইটোৰ কাৰণে তুমি যদি যোৱা নহয় আমাক ফটো মাৰি দিবাচোন। তোমালোকৰ হোৱাটছপত মানে ফটো ল'ৰাকেইটাই চাই, ল-ৰা ছোৱালীকেইটাই ছাই চেনে নাই, মই তাকে সুধিবৰ কাৰণে মই ফোন কৰি আছিলো। আৰু তাৰ পিছত মানে লাচিত বৰফুকনৰ হেৰিটো, মানে সেইখিনি গ'লোগৈ যে।
হয়।
তাৰপিছত লাচিত বৰফুকনৰ প্ৰতিমূ্তিটো ওৰলৈ গ'লো, চালোঁ গৈ গোটেইখিনি চাই বই ল'লো। লোৱাৰ পিছত মানে ফটোও মাৰিছিল, তাতো আমি মানে আমাৰ ল'ৰা ছোৱালীকেইটাই ফটো উঠিছে তাত। মানে তোমালোকে মানে, তোমাৰ ল'ৰা ছোৱালীকেইটাই মোক সুধিছিল যে, হেই মা আ আপুনি যেতিয়া যাব, তেতিয়া মোক আমাক ভিডিঅ' আৰু ফটো কৰি দি পঠাবচোন। মই তোমালোকলৈ মানে হোৱাটছপত মানে পঠাই দিছোঁ যে, চাইছে নে নাই। চাই দিবাচোন মানে, ল-ল'ৰা ছোৱালীকেইটা চাই ভাল পাইছেনে বেয়া পাইছে মোক কো-কোৱাচোন। চোন এতিয়া কেনেকুৱা পাইছে।
হয় ভালে পাইছে, কৈছে কি মইও যাব আমিও যদি যাব পৰা হয় ভাল হলে হয়, সেনে নেকে কৈছে আৰু। তাৰ পিছত কৈছে কি কেতিয়া যে আমি যে যাব পাওঁ তেতিয়া মই কৈছো বোলো গৰম বন্ধত মানে যাবা দেই, মোৰ আ গৰম বন্ধত তোমালোকৰ গৰমৰ বন্ধ যেতিয়া দিব, তেতিয়া তেতিয়া তোমালোকক বোলো দুই তিনি দিন থকাকৈ লৈ যাম বোলো তেতি এতিয়া তেনেকে আমি গোটেই ব, সকলোবোৰ চাই আহিম দেই বুলি কৈছো।
অ' তাৰ পিছত এটা কাম কৰিব চোন, এইবাৰ যিহেতু দুৰ্গা পূজা আহি আছে নহয় জানো। এইবাৰ দুৰ্গা পূজাত তোমালোকে এ বাৰু গোটেই কেইটা একেলগে দূৰ্গা পূজা চাম দিয়া। ক'ত চোৱা ম-মই নকওঁ, তোমালোকে থিৰাং কৰি দিবা যে পূজা আমি ক'ত চাম একেলগে, কাৰণ তোৰ সেইয়ে চোন একেই, উম। মানে একে বন্ধু বান্ধৱী না তোমালোকেও এতিয়া আমাৰ লগত উম বন্ধু ত্ব আছে। এতিয়া আমাৰ পিছত তোমাৰ ল'ৰা ছোৱালীকেইটাৰ লগত আমাৰ ল'ৰা ছোৱালীকেইটাৰ এটা বন্ধুত্ব থাকিলে সিহঁতৰ আন্তৰিকতাটো ঠিকেই থাকিব একেলগে গ'লে। নহয় জানো? বা অকল পূজা বুলিয়েই নহয় অন্যান্য ক্ষেত্ৰতো যদি একেলগে যোৱা যায়, তেতিয়া আমাৰ ফুৰা যায় সিহঁতৰ মাজত মানে বন্ধুত্ব চাপটো থাকি যাব নহয় জানো? মানে সেইটো কাৰণে কি ভাবিছা নিবা নে নিনিবা?
অ' নিম বুলি ভাবিছোয়ে বাৰু।
ভাবিছা ন? ভাবিলে মানে কোনো কামেই কৰিলে ভাল লাগে। অকল সেই এইবাৰ মানে, এই মানে খেতি পথাৰখিনি যেতিয়া চপোৱা সময়ত তোমালোকে আমাৰ ঘৰলৈ আহিবা দেই, অকণমান মোক কামৰ সহায় কৰি দিবা।
নিশ্চয় নিশ্চয় যাম। আপোনাৰ হেৰি কেতিয়ালৈ খেতি পথাৰ বা চপোৱা হয় সেইটো নাজানো আপুনি ভালকে জনাই দিব। আপুনি ফোন কৰি জনাই দিব, তেতিয়া মানে আমি নিশ্চয় যাম। মানে কেইদিনমান থকাকে আপোনাক সহায় কৰাকে যাম বুলি ভাবিছো। আৰু এটা কথা সোধো দেই আপুনি আপোনাৰ হেৰি বৃক্ষৰোপনৰ বিষয়ে কিবা এটা ক'ব নেকি আপুনি? কিবা বুজাই ক'ম বুলি কৈছিলে যে
বিষয়টোৰ ওপৰত?
মই সেইটোৰ ওপৰত মই এতিয়া নকওঁ। কাৰণটো মই মানে অলপ মিটিং গৈছিলো, মিটিঙৰ পৰা আহি পেলাই মানে এতিয়া অকণমান ভাগৰুৱা ভগৰুৱা লাগি আছে, বৃক্ষৰোপণৰ ওপৰতে মিটিংখন আছিল। কিন্তু মই অলপ কাইলৈকে ক'ম দিয়া। ঘৰখনৰ ওপৰত দিম বাৰু, এতিয়া তোমালোকেও আলোচনা কৰি মানে ক'ব পাৰিবা। আৰু দ্বিতীয় কথা, শুনা
হয়।
মানে এতিয়া যিহেতু বাৰিষা বতৰ, বেমাৰ আজাৰৰ পৰা বহুত সাৱধানে চলিবা দেই, বিশেষকে মহ'ৰ বহুত বেছি থাকে নহয় জানো, বৰষুণৰ বতৰত বা এ জংঘল থাকিলে, জংঘল বিলাকৰ পৰা যে মহ বিলাক আহে। সেইটো কাৰণে মানে আঁঠুৱা নতৰাকে নোশুবা দেই। আঠুৱা তৰি শুবা কিন্তু। কাৰণ এতিয়া আৰম্ভ হ'ব নহয়। বৰষুণ পৰিছে নহয় জানো, জংঘল থাকিব মানে হাবি বন থাকিব, তাত মহ বিলাকে কণী পাৰি পোৱালি জন্ম হ'ব নহয় জানো। তোমালোকৰ চাফ চিকুণ কৰি ৰাখিছা নে বাৰীখন মানে লেতেৰা হৈ আছে?
অ' বাৰীখন আধা চাফা হৈ আছে আধা মানে লেতেৰা হৈ আছে। মানে এই কেইটা দিন কাম কৰা মানুহ বিচাৰিয়ে পোৱা নাই, কাম কৰা মানুহ বিচাৰি পেলাই তেতিয়া মানে হেৰি কৰিম আৰু কি কয় তেতিয়া আৰু যিখিনি আধৰুৱা বাকী ৰৈছে সেইখিনি মানে কৰিম আৰু।
হয় নেকি? অ' আমাৰ ইয়াত কিন্তু কাম কৰা মানুহ পাবা। যদি তোমালোকক কাম কৰা মানুহ লাগে কবাচোন, বোলে কাম কৰা মানুহ আমাক ইমানজন লাগে এ তেতিয়া মানে ধৰা বিচাৰি পাবা।
হয় হয়।
কিবা কবা নে আৰু?
অ' কম মানে কম মানে আজি আপোনাৰ পাটভ্ৰমণত গৈছিলা নেকি, পাটভ্ৰমণত যে?
অঁ' ৰাতিপুৱা।
অ' অ'।
গৈছিলো কিন্তু মানে ম‌ই মানে হেৰিহে হ'ল এতিয়া বহুতখিনি কাম হ'ল।
হয়।
মানে মানে ৰাতিপুৱা ফুৰিবলৈ যাওঁতে মানে মই উমঁ' মানে দুজনমান মানুহক লগ পোৱা কথা আছিল ম-মৰ্ণিং ৰাতিপুৱা ফুৰিব যাওঁতে মই লগ পালোঁ সিহঁতক।
হয় হয়।
আৰু এতিয়া মানে সিহঁতৰ লগত মোক কোনো মানে যোগাযোগ নাছিল যে বহুত দিন ধৰি- মই মানে বহুত দিন বিচাৰি আছিলোঁ তেওঁসোহঁক লগ কৰিবলৈ, মৰ্ণিং ৱাক আ' ৰাতি পোৱা মানে পাটৰ ভ্ৰমণত যাওঁতে মই সিহঁতক লগ পাই গলোঁ। মোৰ মানে সুবিধা হৈ গ'ল। মানে অলপ মোক ঘূৰুৱা মানে কথা আছিল যে। কথাখিনি পাতি দিলো। এতিয়া শুনক এতিয়া মানে ধৰা আমি কিছুমান খাদ্য মানে- ধৰা খাদ্যৰ ওপৰত মই কথা কেইটামান ক'ব বিচাৰিছো তোমাক।
হয় হয়।
আমি ৰাতিপুৱা যিটো খালী পেটেৰে হয়নে। তাৰপিছত আমি কি খাব নালাগে কি খাব লাগে মই-
আমি ৰাতিপুৱা দাঁত বাছ কৰিয়ে আমি প্ৰথমে- পানী খাব লাগে নেকি। মই বিশেষ তেনেকে নাজানো বাৰু।
অঁ' প্ৰথমে পানী খোৱা নাই নোখোৱা। আমি কিন্তু পানী খাওঁ দেই মই পানী খাওঁ প্ৰথমে। অকণমান কুহুমিয়া গৰম পানী এগিলাচ খাই দিবা তাৰমানে কিহৰ কাৰণে- কানাই নহয় গেছৰ কাৰণে নহয় জানোঁ। গেছটো- নিয়ন্ত্ৰণত ৰাখিব লগীয়া হ'লে তুমি খালি পেটত এগিলাচ কুহুমীয়া গৰম পানী খাবা। দিনটোলৈ। তাৰপিছত মানে পৰাপক্ষত ৰাতিপুৱা কেতিয়াও চাহ নাখাবা। তুমি খোৱা নেকি?
নাখাওঁ নাখাওঁ, মাজে মাজে খাওঁ বাৰু।
অঁ' মাজে মাজে খোৱা?
হয়। হয়, হেল্ল'।
মাজে মাজে কিয় খোৱা আকৌ, খাব নালাগে নহয় মাজে মাজে।
হয় হয়।
কিহৰ কাৰণে মাজে মাজে খোৱা গাখীৰৰ চাহ ৰাতিপুৱা খালি পেটত মা
মানে অৱশ্যে গাখীৰৰ চাহ কাপ মানে মই খাই বহুত ভাল পাওঁ। সেইকাৰণে মানে মাজে মাজে খাবলৈ বিচাৰো মানে খাওঁ আৰু।
উমঁ।
হয়।
হয় নেকি কিন্তু এইটো শক্তি আহিব তোমাৰ, পেট হ'ব বুকু বিষ হ'ব তেতিয়া কিন্তু আকৌ এ ডক্টৰৰ পৰামৰ্শ ল'ব লাগিব
হয়, হয়।
সেইটো কাৰণে মানে মই তোমাক কৈছোঁ।
হয়। তাকেই বোলো। এতিয়া মই মানে আপোনাৰ হেৰি ভাতকিটা খাই লৈ মানে অকণমান খোজ কাঢ়ি আছোঁ খোজ কাঢ়ি মানে ভাত কি ভাত খাই লগতে মানে মই শুই নিদিওঁ নহ'লে মানে কি হয় অ', হজম নহয় ন? তেতিয়া শুই দিয়াৰ লগে লগে আকৌ বেমাৰো হ'ব পাৰে ন?
আপোনাৰ মানে ক্ষতি কৰে।
হয়।
কাৰণতো আমাৰ মানে উম, ভাতটো হজম নহ'লে আমাৰ পিছলে আমাৰ কি হয়, গেছৰ প্ৰব্লেম হ'ব সেইটো কাৰণে মানে উম, ভাত খাই মানে লগতে মানে নুশুবা।
উম।
এতিয়া আমি মানে কি জানা?
হা
সেইটো আমাৰ অলপ মানে ধৰা অকমান বয়স হোৱা নিচিনা হৈছে দিয়াচোন সকলোৱে নহয় জানোঁ আমি এতিয়া মেচিঅ'দ আমি মেচিঅ'দ হোৱা আমি যদি আমাৰ ল'ৰা ছোৱালীক যদি আমি নিজেই শিক্ষা নিদিওঁ আমাৰ পৰা সিহঁতে শিকিব নে আমি সিহঁতৰ পৰা শিকিব লাগিব কোৱাচোন।
সিহঁতক আমি শিকাব লাগিব।
সেইটো কাৰণে কৈছোঁ, সিহঁতক যদি আমি শিকাব লাগে আমি আমাৰ কৰ্তব্য আমাৰ উম, পালন কৰিলেহে বা আমি দেখুৱালেহে সিহঁতে আমাৰ পৰা শিকিব। এতিয়া চোৱা মালভোগ কলজোপা নহয় জানোঁ মালভোগ কল আমাৰ ইয়াত মানে বহুত কিজোপা আছে মালভোগ কল আৰু পৰিছে। এতিয়া আমি বজাৰত বিকি কৰি দিলে যথেষ্ট কিটা পইচা পাম কিন্তু আমি সেই কল বিক্ৰী নকৰোঁ কাৰণটো কিয় নকৰোঁ জানানে? আমাৰ ল'ৰা ছোৱালীয়ে খাব কাৰণটো আমি বজাৰৰ পা কিনা মালভোগ কল খোৱাতকে আমি নিজৰ ঘৰত উৎপাদিত মালভোগ কল যদি খুৱাওঁ কোনো তাত এ ঔষধ প্ৰয়োগ নকৰা কল পকিব নহয় জানোঁ পক পকিলে মানে কি হ'ব সেইটো খাই হ'ল আৰু তেওঁলোকে উপযুক্ত ভিটামিনো পালে এতিয়া আমি ব ত' আপেল কিনি খাওঁ নহয় জানোঁ আপেলটো জানোঁ এ, তেওঁলোকে যে, বেলেগৰ পৰা চাপ্লাই আনে তাত মেডিচিন দি পকাইছেনে তেওঁলোকে গছতে পকাই আনিছিল আমি জানোঁ দেখিছোঁ জানোঁ? কেতিয়াও দেখা নাপাওঁ সেইটো কাৰণে মই ভাবিছোঁ কি জানে তোমাৰ ঘৰত উৎপাদিত সামগ্ৰী বচ বস্তুবিলাক যে, এয়া ফল মূলেই হওঁক বা শাক পাচলিয়েই হওঁক বা ঘৰতে উৎপাদন কৰি পেলাই খাওঁ তেতিয়া তাৰ ভিটামিনটোৰ লগত আমাৰ বজাৰ পৰা কিনা ম-মানে ফল মূল বা পাচলি ভিটামিন বহুত বেলেগ হয়, কাৰণ আমি যিকোনো বস্তু আমি নিজৰ মতে খাব পাৰোঁ বা নিজৰ মতে আমি কৰিব পাৰোঁ।
হয়।
এতিয়া কি কৰিম বুলি
হয়, হয় হয়।
অঁ কৈ যোৱাচোন শুনি আছোঁ মই তোমাৰ কথাখিনি।
কথাটো বুজি পাইছো বাৰু আপুনি যিখিনি বুজাইছে ভাল ভালে বুজাইছে বাৰু দেই, মই বুজি পাইছো নিশ্চয় য় বুজি পোৱা, আগতে তেনেকে ইমান বুজি পোৱা বুজোৱা মানুহ নাছিল বাৰু এতিয়া মানে ধুনীয়াকে বুজি পাইছো দেই বা আপুনি ইমান ধুনীয়াকে বুজাব জানে সঁচাই দেই। আপুনি আপোনাক বুজোৱাৰ বাবে একদম ধন্যবাদ কিন্তু দেই।
অঁ এনেই ভাল কথা তুমি আহিবা আমাৰ ঘৰলৈ। তুমি আৰু পাতিলে তেতিয়া ওচৰত তেতিয়া তুমিও ভাল পাবা, আমিও ভাল পাওঁ দিয়াচোন। বহুত দিনৰ মূৰত এতিয়া ল'গ পাম নহয় জানো? এতিয়া উম অকল ফল মূল বা কিবা কিবি নহয় ন' বহুত কথা থাকে। সেইটো কাৰণে কৈছো তোমাক আহিবা দেই আহিবা নাহা নকৰিবা।
হ'ল হয়।